হেল্ল'?
অ'।
হেল্ল' শুনিছা?
হেল্ল' অ, শুনি আছো, অ, শুনি আছো উম।
কি কৰিছা?
আছো ভাত খাই কেনে এ লাইন টো নাই নহয়, সেইকাৰণে ওপৰত আছো চাদৰ ওপৰত। তুমি'?
ময়ো এনে বহি আছো ইমান গৰম।
অ, আমাৰ চাইদেউ বহুত গৰম, আৰু ৰুমতটো বহুত গৰম আমাৰ মানে। ওপৰ্ল'ৰত থাকোঁ যে আমি সেইকাৰনে। উম, তাকে আৰু দিগদাৰি হয়।
অ'।
বাকী তুমি এতিয়া কি পঢ়ি আছা?
মই এতিয়া নাৰ্ছিং কৰি আছোঁ যি এনে।
অ, হেৰি কি কয় এই মোৰো ভন্টি এজনীয়ে নাৰ্ছিঙৰ কথা হেল্ল'?
অ, কোৱা-কোৱা মই শুনি আছোঁ।
অ, মানে নাৰসিংঙৰ হেৰিতো।
অ'।
নাৰ্ছিঙৰ এক্সামটো মানে, প্ৰচেছটো কেনেকুৱা- কেনেকুৱা ক'ব পাৰিবানে?
তাৰমানে আহ প্ৰথম আমি এণ্ট্ৰেঞ্চটো দিব লাগে নাৰ্ছিঙৰ। হেল্ল'? তাৰ পিছত তুমি মানে গভমেণ্টৰ মেৰিট পিছৰ হলে ৰখিব পাৰা তাৰ আ যদি মেলিছ নাহে মেলিষ্ট তোমাৰ নাম নাহে, তেনেহলে তুমি প্ৰাইভেটত লৈ ল'ব পাৰা। কিন্তু মইতো ডাইৰেক্ট প্ৰাইভেটতে লৈছো হেল্ল'?
অ'।
তাৰ মানে প্ৰাইভেট বিলাকত এনেকুৱও থাকে। যে তুমি এন্ট্ৰেন্ঞ্চ নিদিওতে তেওঁলোকৰ ওচৰলে আহিয়েই'। তুমি মানে অ, হেৰি তেওঁলোকৰ পৰা চিট বুকিং কৰি যাব পাৰা। তেতিয়া য তুমি এনট্ৰেত পাছ কৰা, তেতিয়ালে তুমি সেই প্ৰ খ ল'ব পাৰা।
হম'। অ, আৰু এইফালে কি কয় আগতে আৰ্টচ আছিলে নে চাইন্সৰ আছিলা তুমি?
মই আৰ্চত আছিলোঁ।
অ, তাৰপিছত কি, কি চাবজেক্ট আছিল?
আৰ্টছ মোৰ ইকনমিক্স, এডুকেশ্যন, পলিটিকেল, আৰু জগ্ৰাফী।
হেল্ল'? হেল্ল'?
তোমাৰ?
মোৰো হেৰি কি কয় এন্থ্ৰপলজী আছিল ফাস্তিয়াৰৰ জিঅগ্ৰাফী। এডুকেশ্যন আৰু লজিক এণ্ড ফিলচফি। তাৰ পাছত উম, আই টি আছিল। সেনেকে আৰু। হেল্ল'?
অ, অতাৰসমূহৰ শুনি আছানে।
হেল্ল'?
হেল্ল' অ, শুনি আছো।
হেল্ল'?
অ, শুনি আছো কোৱাচোন। হেল্ল'?
হেল্ল'?
অ, শুনি আছো ক।
অ', অ', চাবজেক্ট আছিলে বোলো।
এন্থ্ৰোপলজি জিঅ'গ্ৰাফি। লজিক এণ্ড ফিলচফি আৰু এডুকেশ্যন। মই বেজেৰা হায়াৰ ছেকেণ্ডাৰী স্কুল। হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! শুনা নাই! হেল্ল'!